হেল্ল' এ এনেই চাহ কন খাই পিনে বহি আছো তুমি
অ মই যে একো খোৱাই নাই মই বিচনাতে মানে উঠিলো ৰাতিপুৱাই উঠিলো বাৰু উঠাতো
উম উম
কিনো একো খোৱা নাই একেবাৰে ভা - তাতেই খাম আৰু মায়ে ভাতে বনাইছে চাগে, মা হতে খালে কিবা-কিবি। হা
বৰষুণ কেনেকুৱা?
বৰষুণ নাই নহয়, ৰ'দ-
অ আমাৰ যে যোৱাকালি যি ৰ'দ দিছে নহয়
আমাৰ ইয়াত যোৱাকালি বৰষুণ আজি ৰ'দ। আজি থাকিব পৰা নাই বেয়া গৰম।
আমাৰ মানে ৰাতিপুৱা যোৱাকালি বহুত বৰষুণ দিলে দেই।
অ
তাৰ পিছত দিনতটো একদম টিকা-ফটা ৰ'দ,
আজি আমাৰ আমাৰ ইয়াতো পুৰা ৰ'দ।
উম বহুত ৰ'দ-বহুত ৰ'দ হৈছে।
কালি আমি আঙুলি পিঠা খালো নহয়, আঙুলি পিঠা চিনি পোৱা নে?
অ পাও, এনেকে উহাই পিনে বনাই যে।
অ, আমাৰ মাহতে ভালকৈ বনাব নাজানিলে। মানে-এ সোমাই যোৱা নাই মানে মিঠাইটোৰ ভিতৰলে।
মিঠাইটোত সোমাই যোৱা নাই ন, অ অ সেইতটো হেৰি উম
-খাব। অ, খাবলে বেয়া হোৱা নাই নাছিলে ভালেই হ'ল কিন্তু মানে কিছুমানে মিঠা বেছি ভাল পায় যে- তাহাঁতৰ কাৰণে আৰু
তাহতৰ কাৰণে ভাল আৰু বেছি মিঠাও খাব নালাগে দিয়াচোন মি- -ঠা খালে আকৌ চুগাৰৰ-
অ এইটো হয়, কেতিয়াবা খাব মন যায় ন খুব মিঠা।
উম যাই যাই মোৰ যে- মই মানে একদম মিঠা-পাগল আৰু বুলি কব পাৰি। ইমান খাওঁ নহয়। পায়স ভাল পাওঁ ন, মোৰ পায়স মানে- অলপ পাওঁ আৰু বেছি নাপাওঁ আৰু কিন্তু মানে মই মিঠাই বহুত ভাল পাওঁ।
চবেই বনালে ভাল নালাগে বাৰু, মিঠাই মই বৰ এটা ভাল নাপাওঁ, মই মিঠাই ইমান এটা ভাল না- পাওঁ কিন্তু কেতিয়াবা কিন্তু খুব খাব মন যায় মিঠা।
অ হয় কেতিয়াবা হয় তেনেকুৱা। আৰু এই পায়সটো তুমি হেৰিৰ লগত খাবাচোন, অ
পায়স চবে বনালে ভাল নালাগে।
ভাল নালাগে নালাগে তুমি এইটো কলা যে চাউলটো যে- জহা চাউল কলা আহ সেইটোত ভাব বনাই খাবাচোন কি ধুনীয়া লাগে নহয়
ভাল লাগে ন খাইছো বাৰু, আমাৰ বৰমাই বৰ ধুনীয়া পায়স বনাই।
আহ বঢ়িয়া-বঢ়িয়া সেনেকেয়ে ভাল।
গাখীৰ বেছিকৈ দিলে ভাল লাগে পায়সত, কিছুমানে অলপ
শুকান-শুকান কে দিয়ে। উম আৰু নহয় আৰু গাখীৰটো বহুত- মানে আজিকালি মিক্স থাকে ন, পানীয়ে বেছি ভাগ দিয়ে ত' সেনেকুৱা সেনেকুৱা গাখীৰেদি খালে মানে গাখীৰৰ ডাঠু নহয়
মই ককনাট মিল্কটো দি বনালেও ভাল পাওঁ।
অ', ককনাট মিল্ক টো বহুত ধুনীয়া আৰু চাবাচোন হেৰি এটা মেংগ' ষ্টিকি ৰাইচ আছে বুলি কয় যোনটো আমাৰ বৰা চাউলটো যে, উম মই খাইছিলো নহয় সেইদিনা
বনাই পেলাই, এইবাৰ কিন্তু আমাৰ বনোৱা নাই আগতে বনাই থাইলেণ্ডৰ বুলি কয় যে সেইটোক
থাইলেণ্ডৰ-থাইলেণ্ডৰ সেইটো দেখিছোঁ, মোক
তাত ককনাত মিল্কটো ব্যৱহাৰ কৰে ন' ভাল লাগে
অ', নহয় মই কি কৰিলোঁ জানা মই আমাৰ ঘৰতে মানে বৰা চাউল চাউলৰ খেতি কৰে মই বৰা চাউল খিনি নৰ্মেলকে বনাই ললোঁ যেনেকে আমাৰ এহ পঢ়াই মানে জলপানৰ লগত খাবলৈ অ', সেনেকে বনালো বনোৱাৰ পিছত তাৰ পিছত মই কলো ককনাট মিল্ক আ আমি আমাৰ ইয়াতো পাই ন', ককনাট মিল্ক
অ',
ত' ককনাট মিল্কত সেইখিনি ডুবাই থলো মই ধুনীয়াকে গৰম কৰি, অ', গৰম কৰি পিনে ডুবালো তাৰ পিছত তাৰ পিছত চেনি চেনি দিছো তাতে তাৰ পিছত মিল্ক মেড দি সেনেকে দি পিনে অকনমান সময় ৰাখিছো মানে আধা ঘণ্টা এঘণ্টা মান
অ', আমি বনাইছো সেইটো খাইছো।
তাৰ পিছত ডুবাই পিনে কি কৰিলোঁ এহ মই যে কৈছিলো যে আম বহু বহুত আহিছে আমাৰ ঘৰলৈ বুলি মানে একদম ধুনীয়া মিঠা আম লৈ এনেকে কাটি পিচটো ধুনীয়াকৈ এটা পিচ-পিচ কৰি পিনে সৰু সৰু পিচ-পিচ-পিচ-পিচ কৰি পিনে তাত ধুনীয়াকে দিছোঁ ওপৰত আৰু আৰু অকমান কি কৰিছো মই মিক্সিত অকমান খুন্দি পিনে সেইটো ধুনীয়াকে বাটাৰ টাইপ কৰি পিনে সেইটো এনেকে চাই হা পিউৰি বনাই চাইডত একদম ধুনীয়াকে পেলাই দিছো কি ধুনীয়া লাগিছে নহয় বহুত ধুনীয়া লাগিছে।
কিন্তু এবাৰ খোৱা খোৱা নাই সোৱাদও হয় আৰু হেল্ডিও চাগে ন বস্তু
হেল্ডি হেল্ডি হয় একো তুমি কেমিকেল নাই চোৱা ককনাট মিল্ক তোমাৰ ভাল বহুত ভাল হয় ককনাট জানাই তুমি নাৰিকলৰ য যোনটো গাখীৰ ওলাই হয়নে নহয়? তাত একো মিলাৱতে নাই, তাৰপিছত আমাৰ ঘৰৰে যেতিয়া সেইটো বৰা চাউলতটো বৰা চাউল বিলাকতো ভালেই হয় ন খাবলে।
ভালে প্ৰতিটো বস্তুৱে কিবা এটা নহয় কিবা এটা ভিটামিন আছে
আছে-আছে, চব বস্তু মানে তুমি কম কমকে খালে একো নহয়। খাব নালাগে কম কমকে অলপ
বেছি খাই দিব নালাগে বেছি খালেহে অপকাৰ কৰে চব বস্তু যদি কম পৰিমাণত যদি নিয়ম মানি
নিয়ম মানি চলে উম, নহয়-নহয়-নহয় সেইটোৱে কয় ন'। তুমি যদি অমৃতো যদি বেছিকে খোৱা সেইটোও তোমাৰ অপকাৰ কৰিব পাৰে, সেইটোৱে সেইটো কাৰণে আমি নিজে চাই চিতি পিনে খাব লাগে আৰু বাকী তুমি কালি বোলে চিনেমা চালা কেনেকুৱা পালা?
অ', কালি ভাল লাগিলে জানা।
অ', - অ',
ইমানো অ', ইমানো মানে ইন্টাৰভেলৰ পিছপৰা
অ', - অ', - অ', মানে ভাল হৈছে আৰু ন'? অসমীয়া চিনেমা হিচাপে, অ', -অ', -অ', যাব লাগিব। চাবলৈ
অ' কাহিনীতটো বৰ বিশেষ ইমানো হেৰি নাই সৰুকে টুইষ্ট আছে আৰু।
উম উম। ঠিকে আছে চাব লাগিব আৰু চাব লাগিব চাব লাগিব। বাকী কি কৰিবা আজি দিনটো।
আজিৰ দিনতটো কি কৰিম একো তেনেকে বৰ বিশেষ কাম উলিয়াই লোৱা নাই কাপোৰ অলপ জাপিবলৈ আছে তি সেইখিনিকে জাপিম আৰু। বহুত খেলি মেলি হৈ আছে মানে ৰুমতটো মানে কিতাপে কাপোৰে গোটেই ৰুম অৱস্থা নাইকিয়া হৈ আছে
তাকে আমাৰতো আজি গোতেই মানে ঘৰ চাফা কৰা দিছো আমি ঘৰ চাফা।
অ' আহাৰৰ হাঁহটো ভাঙিব নহয় ন আজিয়ে ভাঙিছা নে কাইলে চাফা কৰিবা।
আমি আজিয়ে ভাঙিছো কিন্তু মানে কি হৈছে আমাৰ পানী খিনিয়ে আমাক হেৰি দিছে ঢকা দি পানী খিনি কি হৈছে লাইট নাই মানে এতিয়া লাইট নোখোৱা কাৰণে আমাৰ দমকলটো মানে বেয়া হৈ গ'ল
পানীত তুলি ৰাখিব লাগিছিলে ৰাতিয়ে।
বহুত কমকে ওলাই জানা মানে যোনখিনিত পানীতটো আছে ন আমাৰ। মটৰটো আছে সেইখিনিত মানে পানীৰ লেভেলটো বহুত কম আছে। কম হোৱাৰ কাৰণে কি হয় অ'।
কম মানে হেৰি আছিলে চাগে আকৌ মানে ভল্টেজো নাছিলে চাগে।
নাই নাই নাই সেইটো নহয় মানে আমাৰ যিমান খিনি মানে পানী আমি মানে খান্দি। পান কাৰণে সেই খোপা মানে লবেল টো আছে বহুত আছে কিন্তু পানী সোপা কি হয় জানানে যেতিয়া মানে পানী খিনি আমি যদি এ আধা ঘন্ট মানো যদি ৰাখি পিনে থৈ দি ওলাই পিনে ত ওপৰতো গোটেই চামনি বনি যায় মানে আইৰন পানী ত' এতিয়া যোনখিনিত আ মানে সেইখিনি কি হৈছে আছে পানী খিনি ভাল সিহঁতৰ তুলনাতটো পানী খিনি বহুত ভাল হয় কিন্তু কি হয় লেবেল বহুত কম মানে তোমাৰ পাঁচ দহ মিনিটৰ মূৰে মূৰে অলপ ওলাব সেনেকুৱা টাইপত বুজিছা বা আধা ঘন্টা মোৰ অলপ ৰা ত সেইটো কাৰণে কি হৈছে আমাৰ মটৰটো মানে এনি টাইম দি থকা টাইপই হৈছে ত' কি ক যে এতিয়া পানীতো ভৰি গৈছে কালি কিন্তু এতিয়া ৰাতিটো বাচন ধোৱা কিবা ধোৱা এতিয়া ৰাতিপুৱা হা ৰাতি ৰাতিপুৱা ৰাতিপুৱা গা ধোৱা কিবা ধোৱাা সেইখিনিতো গ'লেই কিন্তু এতিয়া কাপোৰ ৰুবলৈ মানে কি হৈছে পানী নাইকিয়া হৈল
অ দিগদাৰ হয় পানী নাথাকিলে দেই আমাৰ কিন্তু ইয়াত ক'ব লাগিব পানী ভাল কিন্তু মই য'ত থ আকৌ তাত ভাল নহয় তাত একেবাৰে ভাল নহ মোৰণে চুলি সৰি অৱস্থা ক নাই মানে মোৰ আগতে এনেকুৱা নাছিলে কিনৰ প্ৰব্লেম হয় জানা মোৰ গোটেই এলাৰ্জিৰ নিচিনা হৈ যায় মানে এনেকুৱা অৱস্থা খাবতো নোৱাৰিয়ে কিনি খাও
পানী কি হৈছে সেইদিনাখ মই জোৰা বাটৰ সেইখিনিত মানে যোনটো মেঘালয়ৰ চাইডে আছে সেইখিনি কি কৰিছিলো মই পানী আছিলে মানে সিহঁতৰ টেপৰ পানী আছিল মই সোমালো আৰু চাহ একাপ খাও বোলো ব বহুত ৰ'দ দিছে ন গৰম দিছে কিবা এটা খাই যা বুলি তাৰ পিছত মই গৰমৰ কাৰণে মই মুখটো ধুই দিলো পানীদি তাৰ পিছত আ আহ আধা ঘন্টাও নহয় তুমি দহ পোন্ধৰ মিনিটৰ পিছত
ভাল পানী নহয় মানে
পানী খিনি ভাল নাছিল চাগে তাৰ পিছত গোটেইখিনি যেতিয়া শুকাই গ'ল আৰু মোক তাৰ পিছত তোৰ এনেকুৱা মানে মোৰ মুখত সজতি ধৰিছিল নহক গুটি গুটি ওলাই গৈছে অ গু গুটি গুটি ওলাই গৈছে ৰঙা হৈ গৈছে হাত যত মানে যোনখিনি যোনখিনি যোনখিনি মই মানে পানী ইউজ কৰিলো যোনখিনি ঠাইত মানে সেইখিনি ঠাইত গোটেইখিনি সজুৱাইছে মোৰ ডিঙি সজুৱাইছে হাত সজুৱাইছে
অ হয় কেতিয়াবা নহ গৰমৰ দিনত পোক পতংগও পৰে নহয় পিচা চিচাও থাকিব পাৰে কেনেবাকৈ কব নোৱাৰি
মানে পানীতটো সঁচাই ভাল হ'ব লাগে গম পাইছাানে মই নাচালো ময় এইটো মানে মাথাত নাহিলে তাৰ পিছত কি হৈছে মই আকৌ বটলৰ পানী মিনাৰেল ৱাটাৰ লৈ পিনে মুখখন লগৰ লগত ধুই দিছো যেতিয়া মানে সেইটো মান মা মাাত সোমাইছে আৰু পানী খিনি কাৰণে হ'ব পাই তাৰ পিছত লাহে লাহে লাহে লাহে লাহে লাহে লাহে অল কমছে আকৌ ঘৰত আহি পিনে মই ধুনীয়াকে ফেচ ছোৱাল দি পিনে ভালকে গা পাত ধুই কেতিয়াহে মানে খান্দি
অ সেই কাৰণে যে আজিকালি পতককে জৰে তৰে পানী খাব নালাগে আৰু পানী খোৱাাতটো ভুল ব্যৱহাৰ কৰাতো ফুল বুলিয়ে ক'ব লাগিব কাৰণ এতিয়া পতকে বেমাৰ হয় ন
মানুহৰ আজি
অ মোৰতো ডিঙি পতককে মানে তটনচিলৰ মোৰ অলপ দিগদাৰ দিয়ে মানে সেইকাৰণে মই য'ত ত'ত পানী পতকে নাখাওেই আৰু এবাৰ মই ঠাণ্ডা পানী একদম খোৱা নাই যোৱাকালি অলপ খালো এই খাওঁতে মোৰ জানাই আজি ডিঙি বেয়া লাগিছে মই মানে গাগল কৰিব লাগিব আকৌ এনেকুৱা অৱস্থা মানে
উম পানী মানে কি জানা তুমি পাৰিলেকে গৰম কৰিয়ে খাবা লাগিলে গৰম দিনে হওঁক যিয়ে হওঁক তুমি যদি অলপ পুহুমীয়া গৰম কৰি খোৱা ন তাৰ যোনখিনি মানে হাত বেয়া হে সেইখিনি গোটেই খিনি যায়গে ন ত' তোমাৰ আজিকালি বা মিনেল বটল বুলিহে ক মানুহে কিন্তু তুমি দেখ
কয় কিন্তু কিছুমান দেখিছোতো এই ষ্টেচনত যিবোৰ বিক্ৰী কৰে যে তাহাঁতেতো জ্বৰটোৰ পানী এনেকে
দৰ দৰ মানে আৰু তুমি কি আৰু তুমি কি কৰিব লাগে জানা যেতিয়া তুমি এটা বটল ব্যৱহাৰ কৰা ন বটল ব্যৱহাৰ কৰিলে সদায় টো একদম মহৰি পিটিকি তুমি ভাঙি পিনে পেলাই দিব লাগে তুমি যদি এনেকেই পেলাই দিয়া ন হা ৰিচাই সিহঁতে আৰু সেইটো সেইটোতে ভৰাই দিব চিল মাৰি দিব তোমাৰ কি হৈ যায় তোমাৰ সাফৰটো সেইখিনি আছিল হেটোৱেতো ত' সেইটো কাৰণে মানে সেই খিনিৰ পৰাও বহুত মানে জানো আহে বেমাৰ আজাৰ হয় ত' পৰাৰাপক্ষত মানে আমি ব মই যেতিয়া প সেইটো জানিছো ন মই গোটেই বটলতটো মানে মানে একদম মহৰি পিটিকি পেলাই দিওঁ পচা বহুত মানে
পেলাই দিও নহয় আচলতে হোটেল ৰেষ্টুৰেণ্ট বিলাত বেছিকে তাহাঁতে পায় ওচৰত যে এ মানুহবোৰেতো এৰি থৈয়ে যায়গে কোনেনো লৈ যাব আৰু আধা খাই এৰি থৈ আহে কিছুমানে
উম সেইটোৱে বাৰু ঠিকে আছে দিয়া ঠিক আছে উ উম উম হ'ব দিয়া ৰাখিছো ন